ইয়া
কি হ'ল, বহুত টোপনি ধৰি আছে নেকি?
না
মই কি কওঁ, এতিয়া শুই যা কবলৈ গ'লে?
কিয় ভাবিয়ে ল'লো নেকি যে সেইটো দেশটো হাৰিয়ে গ'ল
নহয়, নহয়, নহয়। সেইটো মই সেইবিলাক ইমান কেয়াৰ নকৰো। মানে, ছটাত ছটাৰ মেথচটো চাব লাগিব ন?
সেইটোও হয়, মই জানো একবাৰ যদি শুই যাওঁ, মই চাব নোৱাৰিম। মই এতিয়াও শুবাই নাছিলো মই সেইকাৰণে চাব পাৰি আছোঁ।
তই এতিয়া চাৰিটালৈকে নুশুবি, চাৰে-চাৰিটা আৰু। তাৰপিছত ডেৰ-ঘন্টা শুই পেলাই আকৌ ছটাত উঠিবি, ছটা পা আঠটা।
মই ভাবিছোঁ অকল ছেকেণ্ড হাফখিনিয়ে চাম আৰু।
কিহৰ?
আহ, সেই লাষ্টৰ গেম'টো। ছাৰে-ছটা মেটচটো।
উম, চাহ! কি হয় ন'? হেল্ল'ও। হেল্ল'ও। হেল্ল'ও।